হয়, আপুনি শুনা পাইছে নে?
তুমি শুনিছানে?
অ শুনিছো।
কি কৰি আছা তুমি?
মই ভাত-চাত খাই অলপ বাহিৰত বহি আছো। আপুনি? হেল্ল' শুনা পাইছেনে? হয়, হয় শুনি আছো। মোৰ নেটৱৰ্কটো অলপ নেটৱৰ্কটো অলপমান প্ৰব্লেম দি আছে।
ন হয় তাৰমানে কি হৈছে বতৰটো বেয়া যে বৰষুণ আহি আছে ন। সেই সেইকাৰণে হৈ আছে। সকলোৰে হৈ আছে তেনেকুৱা।
হয়, হয়।
ভাত খালা তুমি?
হয়, হয় ভাত খালো।
হয়।
পিছে আজি-কালি বতৰ ভাল ভাল।
অ কোৱা, কোৱা, কোৱা।
আজি-কালি বতৰটো মানে কি আ
সময়ে সময়ে মানে চেঞ্জ হৈ যায় আছে মানে ধৰিবই নোৱাৰি কিবা এটা।
হয়।
এইবিলাক চব প্ৰদূষণৰ ফলতো হৈ আছে এইবিলাক।
হয়, হয়, আৰু কি হয় অলপ বৰষুণ দিলে ওলাই যাব নোৱাৰি। এই যে লে- লেতেৰা জেগাত পানী বিলাক জমা হয়, হয়নে? এই যে আমাৰ জাবৰ থলবিলাক পেলাই থোৱাৰ ফলত কেনিও নৰ্দমাবিলাকত পেলোৱাৰ কাৰণে কি হয় ৰাস্তাতে পানী হয়। ওলাই সৰু ল'ৰা-ছোৱালী লৈ ওলাই যাব নোৱাৰো আমি, হয়নে? বহুতো অসুবিধা হয়।
বৰষুণো হৈ যায়, বৰষুণৰ ফলত কি হয় পানী খিনি ওপৰত উঠি আহে ইমান প্ৰদূষণযুক্ত পানী বিলাক উঠি আহে মানে এনেকে অ পানী বিলাকৰ বহুত বিষাক্ত বস্তু থাকে যোন বিলাক মানে কি আমাৰ শৰীৰত লাগিলে মানে কি হয়তো তাত তাৰ মানে কিবা ধৰণৰ ইনফেকচন বা ঘাঁও তেনেকুৱা টাইপৰ কিবা হৈ যাব পাৰে
হয় হয়, তুমি ঠিক কথাই কৈছা, আৰু আৰু কি হয় জানা তুমি চাবাচোন, এই যে আজিকালি মাদক দ্ৰব্য সেৱন কৰে, হয়নে? এই আমি ধৰি লও এখন গাড়ীত, এখন ৰিক্সাই হওক বা আমি এখন গাড়ীত যাবলৈ গলে কাষতে ধৰি লও বহি থকা জনে ধৰি লও ধূমপান সেৱন কৰে, হয়নে? তাৰ ধোঁৱাও কিন্তু আমাৰ পৰিৱেশ, আমাৰ প্ৰদূষণ- কৰে হয়নে আমাৰ আচলতে, সেই প্ৰদূষণ তাৰ মানে কেনেকুৱা ধৰণৰ বহুত ধৰণৰ আছে আমি এখন মেডিকেলত যাওঁ আমি বেমাৰ দেখাবলৈ, হয় নে? কিন্তু তুমি চাবাচো এই মেডিকেলখন- কিমান লেতেৰা কৰি থৈ দিয়ে, আচলতে লেতেৰা আমিবোৰে কৰি থৈ দিওঁ হয় নে? আমি যেনেকৈ নিজৰ হয়, আমি যেনেকৈ নিজৰ ঘৰখন আমি পৰিষ্কাৰ কৰি ৰাখো, সেনেকৈ মই ভাবো আমি ওচৰ -চুবুৰীয়া, ৰাস্তা -পথ, সেনেকুৱাকে আমি সকলোবোৰ পৰিস্কাৰ কৰি ৰাখি
পৰিষ্কাৰ কৰি ৰাখিব লাগে। হয় হয় আমি অহ নিজেই মানুহৰ কেতিয়াবা দেখা পাওঁ। ভঙাগৰ মেডিকেল মেডিকেলত যাওঁ কিছুমানে কিছুমানে এনেকুৱা থাকে, মানে কি অ কোণ বিলাকত মানে তামোল খাই পেলাই একবাৰ অৱস্থা বেয়া কৰি দিয়ে যদি সেইটো অ ৰাইজৰ মেডিকেল কলেজ হয়, ধৰক কাৰোবাৰ এ বেমাৰ হওক, তাতে থাকিব লগা হৈ যায়। বহুত দূৰৰ পৰা মানুহ আহে ত সেই পৰিৱেশটো যাতে মানুহ যাতে থাকিব পাৰে, সেই পৰিৱেশটো ৰাখিব লাগে কিন্তু কিছুমান মানুহৰ ইমানেই মানে কি লেতেৰা নিজে, যেনেকুৱা নিজৰ মানে কি কব বেয়াকৈ কব ম মানে নিজৰ চৰিত্ৰটো যেনেকুৱা মানে কি? নিজৰ ওচৰৰ হেৰি, ঠাই খিনিও সেনেকে বনাই ৰাখিব খোজে।
হয় হয়। আৰু কি হয় জানা, আমি ধৰি লোৱা চাবা মেডিকেল এখনত গ'লো হয়নে? তুমাক মই ক'লো এ তিয়া আমি বেমাৰ দেখাবলৈ গৈছ গৈ যেন তাৰ পৰা আমাৰ কিছুমান বীজাণু আমাৰ গাত লাগি আহে হয়নে? তাৰ ফলত কেনেকুৱা হয় মোৰ মোৰ পৰাই ধৰি লও, মোৰ ঘৰৰে কাৰো বাই -ভনী হওক বা দাদা- ভাইটিৰ ওচৰত গ'ল তেনেকুৱা এ তাৰমানে বিয়পি যায় হয় নে? সেইবোৰ আচলতে প্ৰদূষণ অ আমাৰ গাতে বিয়পি আহে। তেনেকুৱা এই তুমি চাবা ব্ৰহ্মপুত্ৰ নদী হয়নে? তাত কিমানে কাপোৰ ধুৱে-কাপোৰ ধুৱে, গা ধোৱে, কিন্তু কি হয়, তাত মানুহে কি কৰে এই মৰা জীৱ জন্তুবিলাক মৰিলে তাত পেলাই জাবৰ -জোথৰ যিমান বেয়া জাবৰ -জোথৰ আছে, হয় নে সেই -সেই পানীত আমি ধৰি লও গা ধুলো, হয়নে? আমাৰ সেইটো এটা প্ৰদ সেইটো এটা প্ৰদূষণ হয় নে নহয় কোৱাচোন?
হয়, হয় প্ৰদূষণ হয়, যেনেকে আৰু আৰু ধৰক এইটো গুৱাহাটীৰে নলা নৰ্দমাৰ পানী বিলাকো যাই কেনে ব্ৰহ্মপুত্ৰতে মিলি যায় সেইটোৰ ফলতো বহুত বেছি লতেৰা হৈ আছে।
হয় হয়। আৰু- আৰু তুমি চাবা, প্ৰদূষণ বুলি ক'বলৈ গ'লে আচলতে প্ৰদূষণ বহুত ধৰণৰ বায়ু প্ৰদূষণ হওক শব্দ প্ৰদূষন প্ৰদূষণ হওক হয় নে? হয়। তেনেকুৱা বহুত প্ৰদূষণ আছে
হয়, হয়।
এই যে বায়ু প্ৰদূষণ। হয়নে? ধৰি ল আমি গছ গছনি ৰোপণ কৰিব লাগে। ৰতে, হয় নে আমাক গছৰো আমাক অক্সিজেন দিয়ে হয় নে তাৰ পৰা যেতিয়া আমাৰ আজিকালি চাবাচোন তুমি গছ গছনি বিলাক কাটি পেলাই আছ চৰকাৰখনে হয় নে এই যে দ্বীপৰ বিলত কিমান গছ -গছনি আছিল হয়নে, চৰকাৰখনে সকলো কাটি
সকলো কাটি শেষ কৰি দিলে, হয়
হয় আৰু কি হয়, এই বিশ্ব পৰিৱেশত, পৰিৱেশ দিৱসৰ দিনা কি হয় আমাৰ ধৰি ল ল'ৰা ছোৱালী বিলাকে এডাল গছ পুলি ৰোপণ কৰে। হয়নে? কিন্তু গছ পুলিটো ৰোপণ কৰিলে হ'ব জানো আমি তাক যত্ন লওঁ নেকি? নলওঁ। দায়িত্ব ল'ব লাগিব আচলতে। হয়। আমি চাবা আমাৰ ঘৰত এটা ধৰি ল সন্তান এটা জন্ম পালে আমি কেনেকুৱাকৈ আমি যত্ন লওঁ ন। তেনেকুৱা ধৰ আমি এ মই ভাবো আচলতে সেই এনেদৰে আমি গছ পুলিৰো ৰুলেই নহ'ব আমি যত্ন ল'ব পাৰিব লাগিব। হয়নে? আৰু আৰু কি জানা? এই যে বায়ু প্ৰদূষণটো আজিকালি চাবাচোন কিমান কল কাৰখানা ওলাইছে। হয়নে? তাৰ ধোঁৱাইও কিন্তু আমাৰ বহুত ধৰণৰ আমাৰ
লগতে আৰু এইটো ধৰক আহ আজিকালি আ বহুত ধৰণৰ হোটেল বিলাকো হৈছে। সৰু সুৰা ৰেষ্টুৰেন্ট বিলাকো হৈছে। তাৰো কিছুমান অলাগতিয়াল ধোঁৱা বিলাকো ওলাই, সেইবিলাকৰ ফলতো হৈছে। তাৰ পিছত আহ ই যান বাহনৰ পৰা ওলোৱা ধোঁৱা। কাৰ্বন ডাই অক্সাইড এইটোৰ ফলতো বহুত বেছি বায়ু প্ৰদূষণ হৈছে।
হয়।
সেই হিচাপত চাব গ'লে বায়ু প্ৰদূষণ দুটা বস্তুৰ ওপৰতে বেছিকৈ হৈছে যান বাহন আৰু কল কাৰখানা এই দুটা।
হয় আৰু আৰু কি জানা এই চাবাচোন। হয়।
মই কৈছিলো মানে আ বায়ু প্ৰদূষণটো আমি কেতিয়াও মানে কি ৰখাব নোৱাৰিম ইয়াক আমি ৰোধ কৰিব পাৰিম। ধৰ যান বাহন কমকৈ চলাব লাগিব। হয়টো, গেছ বা বেটাৰী যুক্ত গাড়ী চলাচল কৰাব লাগিব আৰু কল কাৰখানা বস্তু স্টু আমি অ যেনেকে ধৰক এই অলপ আগত আমি আহ কলো যে পানী কিছুমান উঠি আহে সেইটো লেতেৰা পানী সেইবিলাক কিয় কাৰণে হয় বতল চটল পেলাই দিয়ে সেই সেইটো কাৰণে হয়। ত বটল বাচি এই বিলাক যদি আমি পুনৰ ব্যৱহাৰ ব্যৱস্থা কৰিব পাৰোঁ মানে ৰি যোনটো কয় ৰিচাইকেল সেইটো কৰিব পাৰিলে বেছি ভাল হয়। তাৰ কাৰণে কি হ'ব কল কাৰখানাটো কমকৈ চলিব ধোঁৱাটো কমকৈ নিৰ্গত হ'ব।
হয় হয় তুমি তুমি একদম তুমি একদম ঠিক কথা কৈছা হয় হয় তুমি একদম ঠিক কথা ক'লা এই যে তুমি যে ক'লা প্লাষ্টিক বটল বিলাক হয়নে আজিকালি আমি আৰু ইউজ কৰিব পাৰোঁ বেগ বনাই তাৰ পৰা হয়নে বহুত ধৰণৰ বস্তু বনাই আচলতে মই ভাবো তেনে, হয়
আজিকালি আ বহুতো মানে কি আ বটল কাটি কাটি কিছুমান ফুলৰ আ আকৃতি দিয়ে বা বেলেগ বেলেগ বিভিন্ন আকৃতি তেওঁলোকে মানে কি নিজৰ ব্যৱসায় হিচাপেও মানে কি এইটো ৰাখিছে। দেখা পাইছোঁ।
হয় হয় হয় আচলতে আমি তেনেকুৱাও কিছুমান বস্তু ব্যৱহাৰ কৰিব পাৰোঁ। হয় নে? আৰু তুমি চাবাচোন এই যে আমি জাবৰ জোথৰ বিলাক য'তে ত'তে পেলাই দিওঁ হয়নে আমি আচলতে য'তে ত'তে পেলাই নিদি যদি ঘৰৰে কাষত এচুকত থৈ দিওঁ তাৰ পৰাই কিন্তু আমাৰ সাৰ হয়। হয়নে? সেই সাৰ বিলাক আমি শাক পাচলি হওঁক ফুলত হওঁক আমি দিব পাৰোঁ। কিন্তু তুমি চাবাছো আমি কিন্তু কিছুমানক দেখাও পাওঁ তেনেকৈ সাৰ কৰি ফেলে ফুলত দিয়ে বা শাক পাচলিটো দিয়ে হয়নে তেনেকুৱাও কিন্তু আমি দেখা পাও আচলতে
হয় যিটো ফলতো আমাৰ উপকাৰ হয় যেনেকে ধৰক অ, শাক পাচলিত দিলে মানে কি হয় আমাৰ আগ আগত তুলনাত মানে কি বেছিকৈ হয়তো অলপ পাওঁ। যেনেকে ধৰক আমি আলু খেতৰ আম এই আজিকালি মানুহে কি কৰে গুৱাহাটীত কিছুমানে ফুলৰ টাপত মানে বেঙেনা বা বিলাহী খেতিও কৰে ত' তাত মানে কি যদি অলপ জৈৱিক সাৰ যেনেকে ধৰক কলৰ বাকলি হ'ক
হয়
ত তেনেকুৱা ধৰণৰ বস্তু যদি অলপ দি দিয়া যায় তাৰ ফলত কি হ'ব বেছিকৈ মানে কি ফচলতটো লাগিব আৰু
হয় হয় তুমি তুমি একদম ঠিক কথা কৈছা আৰু আচলতে কি জানা এই যে ধৰি লোৱা। এই আমি যে এই যে বায়ু প্ৰদূষণ আচলতে আমি গছ পুলিও ৰোপন কৰিব লাগে হয় নে মই মাত্ৰ কলোৱে এই তুমি চাবাচোন এই যে কিছুদিন পূৰ্বে গোটৰ মহিলা বিলাকক গছ পুলি ৰোপন কৰিব দিছিল হয়নে তেওঁলোকে যেন এনেকুৱা কৰিছে যে একপি ফটোৰ কাৰণেহে যেন তেওঁলোকে গছ পুলি ৰোপন কৰিছে হয়নে তেনে কিন্তু সিহঁত আনে গছ পুলিটো ৰুলে হ'ব নেকি তাৰ যত্ন লব
যত্ন ল'ব লাগিব মই ইচাজে কি কয় যত্ যত্ন দায়িত্ব হয়তো একেটাই হ'ব পাৰে।
হয় হয় হয় হয় আৰু আৰু চাবা এই যে শব্দ হয় হয় আৰু যে এই চাবা শব্দ প্ৰদূষণ হয়নে আমাৰ ধৰি লোৱা চবা যে আমাৰ কাষত তাতে এখন বিয়া আছে বা কিবা এটা পাৰ্টি এটা আছে হয়নে তাত ধৰি লওক কিমান মানুহ আহে সেই মানুহ বিলাকৰ কথা বতৰাত হাল্লা হৈ থাকে কিন্তু তাৰ মাজতে চাবা তুমি বক্স বক্স বজাই হয়নে চাউণ্ড বক্স এটা বজাই দিয়ে কিন্তু তাৰ ফলত কি হয় আমাৰ ওচৰৰে ধৰি লোৱা সৰু ল'ৰা ছোৱালী থাকে বা বয়োজ্যেষ্ঠ থাকে হয় নে তেওঁলোকৰ শব শব্দ প্ৰদূষণ হয়
শব্দ প্ৰদূষণ হয় হয় হয়। আৰু কিছুমানে ধৰিব চাবচোন অ শব্দ প্ৰদূ্ষন এটা ভাল কথা কৈছে আপুনি সেয়া গুৱাহাটীৰ বা নগৰ বিলাকতো আজিকালি অলপমান কিবা যদি যান বাহনৰ যি অলপমান ভিৰ লাগে মানুহৰ ইমানেই অধৰ্য হৈ যায় যে একফালৰ পৰা হণ বজাই থাকে মানে সেইটো কাৰণেও এটা মানে কি শব্দ প্ৰদূৰণ
হয় হয় তুমি একদম ঠিক কথা কৈছা এই যে তুমি এইটো কলা হৰণ বজাই থাকো বুলি এই যেতিয়া স্কুলত ল'ৰা ছোৱালী আনিব যাও ন অলপতো ভিৰ হয় ন তাত কি কৰে যিবিলাকে গাড়ী লৈ আহে যাক গাড়ী লৈ আহে কিছুমানেতো ওচৰৰে বা খোজ কাঢ়িও যায় কিছুমানে হয়নে। যিবিলাকে গাড়ী লৈ আহে তেওঁলোকে কি কৰে যেন তেওঁলোকক সে আগেই যাব দিব লাগে। যেন হৰণ বজাই বজাই একদম তাৰমানে পাগল কৰি দিয়ে লৰা ছোৱালীৰ আচলতে সেনেকুৱা শব্দ প্ৰদূষণ হয় আৰু তুমি চাবা আজিকালি লৰা বন্ধু বিলাকে ল'ৰা লগৰ বিলাকৰ লগত এই যে পিকনিক খাবলৈ যায় হয় নে পিকনিক খাব গৈ তাতে চাবাচোন তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰে তাৰ ফলতো হাল্লা হইয়ে আৰু তাত চাউণ্ড বক্সো বজায় চাউণ্ড বক্সো বজায় হয়নে।
এ লগতে আৰু কি কৰে এ মাদক দ্ৰব্যৰ লগতে আৰু বেলেগ খোৱা বস্তু লৈ যায় আৰু পলিথিন প্লাষ্টিক তাতে পেলাই থৈ আহে।
হয়-হয়-হয় তাত প্লাষ্টিক বিলাক তাতে পেলালে কি হয় সেইটো প্ৰদষ সেইটো - সেইটো পৰিৱেশ
সেইটোৱেতো পৰিৱেশ নষ্ট হয় আজিকালি- আজিকালি আহ আজিকালি নদীৰ পাৰত খোজকাঢ়ি যাব বা ভৰিয়ে অলপ মানে কি বালিত অলপ গুচাই চাবচোন হয়তো প্লাষ্টিকৰ টুকুৰা বা পলিথিনৰ টুকুৰা অলপমান কিবা নহয় কিবা পাবয়ে। মানে প্ৰদূষণ চাৰিওফালে হৈ আছে এতিয়া তাৰ আৰু পানী প্ৰদূ্ষণ বেছিকৈ হলে আহ আমি ধৰক মা মাছস্ক মাছৰ নাটনি হ'ব এটাসময়ত মাছ বিলাক জীয়াই থাকিব নোৱাৰিব কাৰণ পানীটো বিষাক্ত হৈ উঠিব পিছত
হয় হয় তুমি একদম ঠিক কথা কৈছা আচলতে কেনেকুৱা হয় পৰিৱেশটো আমি নিজৰ চৌপাশ ত'আমি নিজে চাফ চিকুণ কৰি ৰাখিব লাগিব হয়নে সেইটো আমাক ক'ব নালাগে আচলতে কোনো যে চা চিকুণ কৰিব লাগে হয়নে আৰু তুমি যেনেকৈ কলা ধৰি লওঁ তোমাৰ মত তোমাৰ আৰু মোৰ দৰে ভাবনাবিলাক সকলোৰে একে হওক হয় নে আজি পিছে তোমাৰ লগত কথা পাতি বহুত খিনিয়ে ভাল লাগিল নজনা কিছুমান কথা শিকিলোঁ। আশা কৰো আগলৈওঁ তোমাৰ লগত কথা পাতিম আজিলৈ এৰিছোঁ দিয়া ধন্যবাদ।
উম, ঠিক আছে ধন্যবাদ।